হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ আহ এতিয়া শুনিছো অ এতিয়া শুনিছো শনিছো নেৱ বহুত
বহুত বেয়া উম এ এনেই বহি আছো ভাতকেইটা খাই পেলাই উম খালো খালো তুমি
মই খালো কেতিয়াবাই খালো ভাত খাই পেলাই এনে অকমান খোজ কাহি আছো
অ গৰম কেনেকুৱা
এই পুৰা গৰমো বা পুৰা গোপনি একদম, উম গপ গপনি তোমালোক হালে
আমাৰ ফালে এ বৰষুণতো আহোঁ আহো কৰি আছে কিন্তু বৰষুণ এতিয়ালৈকে অহা নাই কিন্তু হ
তোমালোকৰ তাত নেটৱৰ্কৰ প্ৰব্লেম হয় ন? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' মই একোৱে শুনা নাই হেল্ল'
হেল্ল' হেল্ল' হেল্ল' সটো